হেল্ল
হেল্ল
হেল্ল অ শু শুনিছো শুনিছো তুমি শুনিছা
অ অ মই শুনিছো
অ কি খবৰ মই আছো এতিয়া এনেই তুমি
অ আছো ময়ো এনেই আছো ৰ'বা অ ভাল ভাল তোমাৰ ভালনে
উম আছো আছো ভালেই দিয়া
আচ্ছা ভাত হ'ল
ভাত নাই বনাইহে আছে এই জাষ্ট চাহ খাইছোহে অলপ আগত
এই দ চাৰে দচ চাৰে দচটা বজাত চাহ খাইছা
অ আমাৰ এ দেৰি হয় হে হি ভাত খাওঁতে খাওঁতে বাৰটা বাজিব
উম কে মল অ চাৰে আঠটা নটা শুনিছো বাৰু চাহ খোৱা চাৰে দচটা বজাত চাহ
হো হু আমাৰ এইটো এনে কেতিয়াবা আৰু দেৰি হয় এই চববোৰ আহি পাওতে দেৰি হৈ যে তাৰ পাছত সেইকাৰণে আৰু একলগ হৈ খাওঁ তোমালোকৰ হল ভাত হল
অ ভাত হ'লেই জাষ্ট ভাত খাই আহিলো ৰ'বা
আচ্ছা কিহেৰে খালা
আজি নিৰামিষ
উম অ অ মানা ন
অ পাপা মানে যে মা আৰু মই নামানো আৰু মা আৰু মই ইমান নামানো পাপাই মানে টিউচডে সেইকাৰণে বাকী বাঁহত ভালে আছে
উম ভাল ভাল তোমালোকৰ ভাল নে মাঁহতৰ
অ আছে
উম দেউতাৰ গা বেয়া শুনিছিলো যে মাজতে ভাল পাইছে
অ অলপ ভাল পাইছে ৰ'বা এতিয়া এই অপাৰেচনটো হ'ল ন তোমাৰ লাষ্ট মান্থ অপাৰচনটো কৰা হ'ল অপাৰচনটো কৰাত পিছত এতিয়া অলপ বেটাৰ আছে আগতকে
উম উম উম
ত মাজে মাজে এনে আৰু বিষ উঠে কিন্তু সেনেকা আগৰ ইচ্ছা নাই আগত যেনেকুৱা কৰি ব্লাড চাৰক ৰৈ আছিলে পেছেন ন
উম উম
আজিকালি সেনেকা ব্লাড চাপলাই সেনেকুৱা মানে বল এটা আগৰ নিচিনা অসুবিধা নাই
আচ্ছা
এতিয়া তুমি ক'বাত কিবা সোমাইছা নেকি অ অ লাগিব
মই তোমাৰ নাই এতিয়া নাই তুমিতো আগৰখনতে আছা ন
ম আগৰখনতে কৰি আহছো এবাৰ
এতিয়াটো গৰমৰ বন্ধ পালা
নাই আমাৰ দিয়াই নাই আমাৰ ওঠৰ তাৰিখৰ পৰা দিবহে গৰম বন্ধ আমাৰ আকৌ উল্টা স্কুলখন নাই আমাৰ আগষ্টলৈ দিয়ে আগষ্টৰ কিমান তাৰিখলৈ দিয়ে তোমাক আগষ্টৰ শোল্ল তাৰিখলৈ হ'ব মানে উল্টা দি দিয়ে এইফালে গৰম পৰে যে বেছিকৈ আগষ্ট মাহটোত
অ সেইটোতো হয় এইকেইদিন বৰষুণ বুলিয়ে কৈ আছে ন আচল গৰম আগষ্টত উম ভালেই দিয়া উম
কিন্তু
তোমাৰ তাকে উম ভাল ভাল
কিবা ক্লাছ পালে
স এবাৰ টেন
টেন পালে ডাঙৰে হৈ গ'ল ছোন
এইটোৱে মেট্ৰিক দিব আৰু নেক্সট ইয়েৰ
সেই টোৱে টো
আমি আমি বুঢ়া হ'লোঁ
উম একদম
তোৰ গা বেয়া ন
এই গা বেয়া মানে বিছৰ পৰা উঠিব পৰা দিছিলো এই যোৱাকালি পৰা অলপ জ্বৰ এই জ্বৰ উঠি কিনে এসপ্তাহৰ পৰা বিছনাৰ পৰা উঠিবই পৰা নাই জ্বৰ।
এ বতৰ
তাৰ দাঁতৰ প্ৰব্লেম হ'ল
অঁ
দাঁতৰ প্ৰব্লেম হোৱাৰ পিছত দাঁতৰ চাৰ্জাৰী চাৰ্জাৰী হ'ল আজৰি হোৱাৰ পিছত খাব নোৱাৰা হ'ল ন চাৰ্জাৰীটো হোৱাৰ কাৰণে তাকে তাৰপিছত আৰু জ্বৰ উঠিলে জ্বৰ উঠি মাৰ বেমাৰত অলপ কাম চামো কৰিলোঁ সেইবিলাকো লগত। থাকোঁতে মেলোঁতে মোৰো হ'ল উঠিবই নোৱাৰা হ'লোঁ ৰজ জ্বৰ হৈ মেলি। তাৰছত ডক্তৰ ওচৰত দেখাই মেলিহে এতিয়া এই যোৱাকালিৰ পৰা স্কুল গৈছোঁহে।
অঁ!
স্কুল যোৱাই নাছিলোঁ চুটিতে আছিলোঁ।
বৰ দিগদাৰ দিয়া জ্বৰটো হ'লে।
এই বহুত আৰু এই জ্বৰটো যে কি হৈছে চব মানুহৰ ঘৰে ঘৰে হৈছে। ইমান দুৰ্বল কৰি দিয়ে মানুহক।
একদম এই বতৰটোৰ কাৰণেও তোমাৰ। এবাৰ ৰ'দ দিব এবাৰ বৰষুণ দিব ঠিকেই নাই।
এই এঅ এই দুদিন মাজত। তাতে দুদিন কেনেকুৱা গৰম দিলে।
অঁ তাকেতো। আজিও আকৌ হঠাতে দিওঁ বুলি দি দিছে উমঁ।
সেইটোৱেইটো এতিয়া দি আছে নেকি বৰষুণ?
এতিয়া নাই অলপ আগত দিছিলে মই তেতিয়া টিউচন গ'লো তেতিয়া নাই বৰষুণ। হয়ঁ টিউচন কৰাই আছো একদম ধাৰাষাৰ দিছে। ৰখিলো আৰু তাতে অকমান নাই নাই মই যাব লাগে। উমঁ যাব লাগে ওচৰতে।
অঁ!
তাকেই আৰু তেনেকে আছো এতিয়া।
একো নহয় দিয়া অলপ সময় নিজক টাইম লাগে অঁ। এই স্কুল টিউচন এইবিলাক। নহ'লে সময় একদম নিজৰ কাৰণে সময় নহয়।
স্কুলখনত থাকোতেটো পাগল হৈ গৈছিলো মই এই বহুত শান্তিত আছো এতিয়া। সঁচাকে। একটোতো দূৰ হয় মোৰ বহুত।
শ্বিলং নিনীয়
ইয়াতো তোমাৰ দূৰ ইমান আহোতে যাওঁতে ইমান সময়। তাৰ ওপৰতো ইমান লেকচাৰ আৰু সিহঁতৰ ইচ নোৱাৰি দেই শুনিব।
হেতোয়েতো দূৰটো দূৰ হয় পইচা পাতিও দিয়ে কম।
এইটোৱে আধাতো তোমাৰ ভাড়াতে গুচি যায় অঁ। তেতিয়া পাৰি অঁ বাৰু।
কিবাকে যে কবাত গভাৰ্মেণ্ট কাম এটা পালে
শান্তি আৰু।
তেওঁ মো মোৰতো একেই বাকী আমাৰ বাৰু এটা ভাল আৰু প্ৰেচাৰ চেচাৰ ইমান বেছি প্ৰেছাৰ নাই। মানে লিমিটতে সেনে ইমান একো বৰ এটা ইমান অসুবিধা নাই বুলি ক'ব পাৰি আমাৰ। অকল এই পইচাৰ ক্ষেত্ৰতহে বাকীখিনিতো ঠিকেই আৰু।
তেনেকুৱা হ'লে ভাল আমাৰ আকৌ তোমাৰ পলিটিক্স চব স্কুলত। এইটোৱে- ইজনীয়ে টিচাৰে সিজনীৰ কথা কিবা আলোচনা কৰিব সিজনীয়ে সিজনীৰ কথা এইবিলাকে চলি থাকে।
দে এইবিলাক নাথাকিলে নহয়ে মানে।
চবৰে মানে, পাৰ্চনেল লাইফে সিহঁতে, ডিছকাছ কৰি ফুৰিব। মানে মেৰিট কিজনীয়ে আৰু বেছিকে তোমাৰ। তহঁতক ভাল নালাগে ন'! সেইটোৱেইটো। ক'বা।
কিনো দৰকাৰ ন'? পাৰ্চনেল লাইফ-পাৰ্চনেল লাইফ হিচাপত ৰাখিলে হ'ল, প্ৰফেচনেল লাইফ- প্ৰফেচনেল লাইফ।
সেইটোৱেটো।
অ'! মানুহৰ পাৰ্চনেল থাকিব পাৰে, ইমান আৰু জানিবলৈ কিনো আৰু।
সেইটোৱেতো! চ' প্ৰব্লেম তোমাৰ? কোন ক'ত ফুৰিব গৈছে, কিয় ফুৰিব গৈছে, কাৰ লগত ফুৰিব গৈছ, আৰে ভাই, ইমান কিয় লাগে?
হয় দে, নিজৰ লাইফ, নিজৰ লগত ৰাখিলে হ'ল ন'।
ইমান আৰু কথা শুনিব নোৱাৰি, নহয়।
এ, নহয়, মানুহবিলাক ঠিকেই কৈছে যে, নিজৰ মেণ্টেল পিচটো লাগিবই ন'।
লাগিবই, সেইটোৱেটো।
বোলে, কৰি আছা, বোলে, কৰিব লাগে কাৰণে, কৰি আছা, শান্তিয়ে নাই যদি এতিয়া কৰি কিনেনো, কি লাভ হ'ব।
সেইটোৱে-সেইটোৱে।
স্কুলৰ প্ৰেচাৰবিলাক কিমান থাকে! এইবিলাক কপি এই বোলে, একজামৰ কুৱেশ্চন পে পেপাৰ ছেট কৰা, কুৱেশ্চন পেপাৰ ছেট হৈ অহা মানে, অ'! কুৱেশ্চন পেপাৰকেইখন হ'ল মানে, আকৌ প্ৰুফ চাব আহিব লাগে।
অ'! তোমালোকৰ মানে কি, তোমালোকৰ সেৰি কৰি দিয়া ন', টাইপিং কৰি দিয়া?
নিদো। নহয়, আমাৰ লিখি কিনা, লিখি দিব লাগে। এখন পেপাৰ লিখি দিওঁ বাৰু। বাকীখিনিও প্ৰিণ্ট আউট কৰে। আকৌ সেইটো, প্ৰিণ্ট আউট কৰি অহাৰ পিছত, আকৌ চাব লাগে ন', প্ৰুফ চাব দিয়ে। তোমালোকৰ কেনেকুৱা আছিলে?
আমাৰ, তোমাৰ কি তোমৰ, এটা টাইম ধৰি দিব প্ৰিন্সিপালে। টাইমটোৰ আগত তোমৰ, টাইপ পিং কৰি কেনে, আমি চাওঁ মানে, এটা এটা আমি, নিজে প্ৰিণ্টআউট কৰি কিনে, এটা- এটা কপি চাবমিট কৰিব লাগিব। তাৰপিছত, সেই প্ৰিণ্টআউট কৰা, কপিটো প্ৰিন্সিপালে চেক কৰিব। যদি কিবা ভুল ওলাইছে আৰু। ত' ক'ব, আকৌ আমি, আকৌ সেইটো, কাৰেকচন কৰি, আকৌ টাইপিং কৰিব লাগিব। এ, সেইবিলাকে আৰু।
বাপৰে! ইমান লেঠাচোন, টাইপিং-চাইপিংৰ কিনো।
অ'! তোমালোকৰ সেইকাৰণে ভাল! পেপাৰত লিখি দিলেতো ইমান কথা নাই ন'। আৰু তাতে তোমাৰ টাইপিং কৰা, টাইপিং কৰাটোতো, কৰিলোৱে। যাৰ লেপটপ আছে, আমি লেপটপত কৰিলোঁ। মোবাইলত কৰাবিলাকে, মোবাইলত কৰে। আকৌ, তোমাৰ প্ৰিণ্ট আউট উলিয়াই। মানে, এখন তোমাৰ, এটা ক্লাছৰে, ইমান কেইটা পেজ হয় ন', কুৱেশ্চন পেপাৰ। আকৌ, সেইবিলাক নিজৰ পইচাৰে আমি, প্ৰিন্ট আউট ওলাব লাগে।
সেইটোয়েইটো প্ৰব্লেমেই দেখোন অ', প্ৰব্লেমটো।
আছে তোমাৰ স্কুলত প্ৰিণ্টাৰ চিণ্টাৰ চব আছে ইউজ কৰিবলৈ নিদিয়া আকৌ।
কি যে পায় ন সাঁচি ৰাখি কিনে। স্কুলৰ কামতে যদি নাহে বস্তুটো
এতিয়া কেইগৰাকীমান টিচাৰৰতো মানে আ কেইগৰাকী মান টিচাৰৰ মানে ঘৰত তোমাৰ ধৰা লেপটপ নাই মবাইলতো ইমানটা টাইপ পিং কৰিব নোৱাৰি ন তেনেকে দিকদাৰ হয় আৰু মেটচৰো ধৰা তেনেকে কুৱেচন টো মানে অকমান দিগদাৰ হয় ন বনাবলে ত'সিহঁতি মানে কেফেত যাই কেনে বনাই তো সিহঁতৰ আৰু বহুত পইচা লৈ লয় বহুত পইচা গুচি যায় তেনেকে
আমাৰ ভালেই তেতিয়াহলে ইমান অসুবিধা নাই
সেইটো হিচাপত ভাল তোমালোকৰ এ আমাৰ নাটক বেছি একদম নাটক কি ক'বা আৰু আৰু আৰু প্ৰত্যেকটো তোমাৰ লেচন লেচনৰ মানে লেচন প্লেন দিব লাগিব এটা এটা লেচনত কি কি পঢ়ালো কুৱেচন আনচাৰ দিলো গ্ৰামাৰ দিলো কি কি দিলো চব এক ফালৰ পৰা তাৰ পাছত তোমাৰ সেই তাৰ মাজতে হঠাৎ কোনোবা দিনা গৈ কিনে তোমাৰ প্ৰিঞ্চিপালে চব ষ্টুডেন্টৰ কপি চেক কৰিব আমি চেক কৰিছো নে নাই সিহঁতৰ কপি চব আৰু যদি ধৰা চেক হোৱা নাই কপিটো দুদিন তিনদিন মানৰ পেণ্ডিং আছে সেইটো কথা শুনাব
আমাৰ নাই কিন্তু এনে এনেকুৱা ইমান মানে এইবিলাক ক্ষেত্ৰত নাই আমাৰ প্ৰিঞ্চিপালৰ ফালৰ পৰা বা ট্ৰাষ্টিৰ ফালৰ পৰা একো তেনেকুৱা ধৰণৰ ইমান প্ৰব্লেম নাপাও কিন্তু প্ৰব্লেম অকল এই গাৰ্জেন বিলাক কৰে অকণমান এটা দুটা কিন্তু বাকী ষ্টাফৰ ফালৰ পৰা আমাৰ নাই কিন্তু সেনেকুৱা প্ৰব্লেম
উম ভাল তেনেকুৱা হলে আমাৰ নাটক বেছি অ'
ঠিকেই কৰিছা দে এৰিছা নিজে অশান্তি হৈ থাকিব লগা হ'লহেতেন নহ'লে
কি আৰু শুনিম আৰু ন
উম পৰিবাও কষ্ট কৰি কিনে আৰু সেয়াও কৰি থাকিবা
সেইটোৱে
দিয়া বাৰু ঠিক আছে ফ'ন কৰিম পিছতকে
অ অ তাকে কৰিবা বাৰু উম আহ আ দিয়া আ আ
অ বাই বাই